শুনিছা নাই?
শুনিছা নাই?
শুনিছো -শুনিছো।
কি কৰি আছা?
এ একো কৰা নাই ইমান গৰম গাটো ধুই পেলাই শুই আছো বিচনাতে। বিচনাতে মানে চোফাখনত শুই আছোঁ বহুত গৰম অ,
আজি বহুত গৰম দিছে অ, এই এইকেইদিন একেই আও আজি বুলি কালি বুলি নাই।
মই এতিয়া এঠাইলে যাম বুলি আছিলোঁ ৰ'দটো দেখি মই পিছলে কৰি দিলোঁ এতিয়া নেযাও বুলি ভাবিলোঁ।
ভালেই কৰিলা এই ৰ'দখনত গৈ এনে শাস্তি হে পাবা।
অ, কি ভাত পানী খালা নেকি?
ভাত পানী খালোঁ ভাত আজি কিহে খালো গম পোৱা নোপোৱা?
কিহে খালা?
গাহৰি আনিলোঁ।
অহ',
খইচা দি।
অ',
গাহইয়ে খইচাই বনালোঁ।
ঠিকে আছে গৰমত খাই দিছা নে?
গৰমত খাইছোঁ আও।
এ গৈ তাতে খামগে আও মই কাইলে চহৰত গৈ ইয়াত নেখাওঁ আৰ এতিয়া।
ইয়াত নোখোৱা নি?
এ নাখাওঁ আৰ ঘৰত নাখায় যে।
ঠিকে আছ
মানে কি কিচ মায়ে এনেকে খায় কিন্তু তেনেকে মানে খাব নিদিয়ে ন'।
গম পাইছোঁ - গম পাইছ
উম,
বছে খাই নাই ঘ
বছে নেখায়- বছে নেখায় বছে নে মানে দেতা।
দেতাই নেখায়।
দেউতাই নাখাই আগত খাইছিলে এতিয়া নেখাই।
অহ',
আগত মৌও নাখাওঁ এতিয়া খাওঁ।
অ, ঠিকে আছে জাতা আছে আকৌ দেই এৰিব নোৱাৰিম মই এৰিব পাৰিম নে নাজানো দেই।
এ নোৱাৰো
মানে লাগিলেদ লাগিলেদ এমাহত এদিন খাম কিন্তু এৰিব নোৱাৰি মানে বস্তুটো এৰি দিব নোৱাৰি যে আজিৰ পৰা একেবাৰে নাখাওঁৱে আৰু কেতিয়াও।
কিবা সোৱাদটা পাই তাৰছত নোৱাৰি আও।
সেইটো কৰিব নোৱাৰি মানে।
উম, বাকি ক'ত আছা এতিয়া?
বাকী মই হেৰিয় তোমাৰ এইটো কি বুলি কয় ঘৰতে আছো বৰশী টুপাই আছো মই পুখুৰীত।
বাহ মাছ-চাছ পাইছা নাই?
মাছ- চাছ নাই পোৱা নহয়।
হম, বহি নেটো পাই আছা নেকি নেটো পাই আছা নেকি?
এনেই টুপাই আছো বেঙেনা খেতি হৈছে মাছৰ খেতি হোৱাগে নাই।
সময়কণ এনে নষ্ট কৰি।
নাই এনেই থকাতকে গছতলত ছাহত ধুনীয়া বতাহ মাৰি আছে দুইফালে পুখুৰী।
অ, ঘৰত ঘৰৰ ভিতৰত কি যে বাহিৰত ঠাণ্ডাতটো অলপ আছে মানে অলপ গৰমতটো কমেই এই গছৰ তলত। মই এতিয়া পিছফালে গলে অলপ গৰমটো কমে। উম, এই ঘৰৰ ভিতৰে বেছি গৰম হয় কেলে নাজানো মানে ননষ্টপ মানে কি একেৰাহে হেৰি দি থাকে ন।
সেইটোৱে বাকী অকণমান-অকণমান ৰ'দত থাকিব লাগে আৰু সেইটোৱে অসুবিধা।
সেইটো হয় আৰু বেছি ঠাণ্ডা হয় যে।
কিন্তু জেগাটো ঠাণ্ডা মানে।
জেগাতটো ঠাণ্ডা উম, হম-হম।
ভাবিছো এইডোখৰ গছজোপা আছে আগতে আমি চাং বনাও ইতে এতিয়া চাং এখন বনাও বুলি ভাবিছো।
বনোৱা ধুনীয়াকে সময়তো যাব।
আকৌ যাবই হব নহয় সেইফালে।
অ, সেইটোও হবই বনাই হবহে আকৌ যাব হবই।
সেইটোৱে বনাই থাকোন নে যাবলৈ হ'বই বনাই নহ'ব।
হ অহ, সেইটোতো আধাতে সমাপ্ত কৰিব লাগিব।
তাকে বাকী ভাত- পানী, খোৱা -বোৱা?
বাকী ভাত খোৱা-বোৱা হ'ল বাও।
কিহেৰে খালা?
আজি নিৰামিষ আছিলে দালি আৰু পটলৰ ভাজি আৰু চাটনি। মানে পিটকা আলু পিটকা। আৰু নেমু আছিলে লগত নেমু দি পেলাই বইল
অ', ঠিকে আছে।
উম,
নেমু দি বইল কেনেকে বনাইছে?
মানে বইল দালি আছিলে বাকি পটলৰ ভাজি আছিলে আলু পিটিকা আছিলে আৰু মানে তোমাৰ
তাৰ লগত নেমু চেপি খাইছো মানে।
অ, নেমুটো দি খাইছো।
মই বোলো বইল মইল অ, মই বোলো বইল দালিৰ লগত বা তাইক মানে নেমুৱে দি দিলা বা তাকে হলে।
মই নিজে পিছত ভাবিছো অ, এইটো এনেকে কলো দেখোন।
তাকে মই আচৰিত খাই গৈছো ন কথাটো।
আহ আচৰিত খাবলগীয়া কথাই।
বাকী এতিয়া যাবলগীয়া যে আছিলে এইফালে নোযোৱা নেকি আজি।
জাম আজি মই সঁচাকে মই তোমাক যে কলো। মই যাম বুলি ভাবিলো হা তাৰপিছত বাহিৰলৈ এবাৰ গ'লো পিছত গৈ পেলাই গাটো ধুই পেলাই আকৌ নাযাও আৰু ইমান আকৌ। দেৰিকে যদি - দেৰিকে যদি পাৰো যাম নহলে কাইলৈ যাম চাগে। এ ইমান মনে নাযায় - মনে নাযায় মোক কেতিয়া জানো বাহিৰলৈ ওলাই যাবলৈ মন যায়।
ভালে হৈছে বাদ দিয়া ঘৰতে সোমাই থাকা এই গৰমখনত ঘূৰি ফুৰোতকে।
তাকেতো হা এইটোৱেই ত ইমান গৰমত ঘূৰি ফুৰিলে বেমাৰহে হ'ব।
বাকী কাইলৈ যোৱা হ'ব নাই?
কাইলৈ যোৱাতটো হ'ব অ, কাইলৈ যাব লাগিব।
কাইলে যা এ হেৰি কৰিলা নেকি যাবলে।
যাবলৈ মই হেৰি কৰাৱা নাই বাৰু। কৰিমহে আজি মানে।
অ, তাকে সোনকালে কৰি থ'ব লাগে নহ'বা পিছত নেপাবা।
অ, মই চাইছিলো বাৰু আছে কাইলে ৰাতিলে। নিশা - নিশা গাড়ী ন।
অ, গম পাইছো আছে নেকি?
আৰু যিহে গৰম এতিয়া সেই যিটো যাবই নোৱাৰি।
তাকেহে এই দিনত বোলে তোমাৰ হেৰি এনেকৈ। বোলে যিটো ঠাণ্ডা বতাহ দিয়া গাড়ীখন নহয় বোলে বেলেগ গাড়ীহে।
এই তেতিয়া যাব নোৱাৰি আহা। সিতো যে ৰাতিয়ে যাব নোৱাৰি মই এবাৰ আহোতে সেই নকাখন আহিলো মানে তেতিয়াও মানে কিবা কিবি গৰম হেৰি অনুভৱ হৈছে কাৰণ বস্তু চস্তু উঠাতে পুৰা ঘামি গৈছো ন মানুহটো গাড়ীত উঠিছো বাট ফেনক হাৱাই নালাগে ইয়াত।
কিন্তু এটা কথা মই আকৌ এই ঠাণ্ডা বতাহ দিয়া গাড়ীখনত গৈ বহুত বেয়া পাও।
এতিয়া গৰমত মানে উপায় নাই ন বেলেগত যাবলৈ।
নাই মই কেলৈ নাযাও মানে মই তামোল খাও যে তোমাৰ। এনেকৈ অহা যোৱা কৰিলে তামোলটো খাই থাকিলে তাত বন্ধ ন গোটেই।
উম - উম ক সেইটো হয় বাৰু।
সেইটো কাৰণে অকণমান দিগদাৰ হৈছে।
হেইৰিখনত যাও ন এই শুই যোৱা সেইটো যাও যে সেইকাৰনে ও ওপৰ এতিয়া বেছি গৰম-গৰম এই অনুভৱ হয়।
তুমি সেই তাতে এ কাইলৈ তুমি সেই ঠাণ্ডা বতাহ দিয়াখনতে যাবা।
এ ন তাতে যাব লাগিব কাৰণ এই নোৱাৰি এইবাৰ ইয়াৰব আহোতে নহ গম পাইছো এই। মানে যিটো একদম এইটো এইটো যে গৰম টাইম আৰু গৰম সময় মানে এইটো সময়ত অলপ - অলপ গৰম উঠে ৰখাই দিলে যে পুৰা গৰম উঠে।
এতিয়া আৰু বেছি মই সিদিনা আহিলো আহি পেলাই। এডখৰত তোমাৰ মানে সিহঁতৰ কিবা হেৰি হল। এইটো কি বুলি কয় তোমাৰ মানে গাড়ীখন মানে তোমাৰ এই বেলেগ এখন গাড়ীৰ কাৰণে কিবা ৰখি আছিলে। তাৰপিছত ৰখি থাকো নে তোমাৰ বহুত দেৰি ৰ'দত ৰখি আছে। তাৰপিছত তোমাৰ এই একদম গৰমত তিতাকেহা লাগি গৈছে।
সেইটোৱেতো ৰখা - ৰখাই দিলে যে এইব সেইখন গাড়ীত যে পুৰা মানে আমনি লাই যায় কিন্তু ইখনত বাৰু ৰখাই দিলোও একো দ মানে হেৰি নাই আৰু। এ ৰখাইছে যদি একো নাই গৰম উঠা নাই।
উম, গম পাইছো।
গৈ থাকিলে ভাল লাগে গ যেতিয়ালৈকে গৈ থাকিব তেতিয়া ভাল
উম,
আৰু যেতিয়া ৰখি দিব তেতিয়া আকৌ কাল
তাকে বহুত গৰম উঠি যায় সেইটো সময়ত যেতিয়া ৰখি দিয়ে। নকবা আৰু বহুত এ নাই। নাই দে হেৰিয়ত যোৱাই ভাল পইচা দুটকা বেছি হয় আৰাম যাব পাৰি আৰামত যাব পাৰি আৰু।
আৰু তোমাৰ এনেই -এনেইতো হেৰি মানে তুমি কোৱা হতে ভাল লাগিব তোমাৰ ঠাণ্ডা হওঁ বতাহ নিদিয়াহনতে ভাল লাগে।
ইনে ঠাণ্ডা দিনত গৈ ভাল লাগে মানে তোমাৰ ধৰি লোৱা যেতিয়া গৰমো নহয় ঠাণ্ডাও নহয় তেনেকুৱা এটা সময় আহে যে এই তেতিয়া পাৰি।
এতিয়া তুমি যেতিয়ালৈকে গৈ থাকিবা বহি চিটত যোৱা তুমি গৈ থাকা ন গৈ থাকিলে কি মজা ভাল লাগে যেতিয়া ৰখি দিব তেতিয়াই মানে দিগদাৰ হৈ যায়।
উম, গম পাইছোঁ -গম পাইছোঁ তাকে।
বাকী তোমাক যাম গ'লে ৰখিম বাৰু তাত তোমালোকৰ তাত।
অ, কাইলে -কাইলে হলেই নহয় মই ঘৰতো ঘৰত কথাটো কোৱাই নাই।
উম,
আজি ক'ব লাগিব কথাটো বস্তুখিনি ভৰাই থবলে ভালকে।
তাকে। ক'বা মই যাওঁতে বেছি দেৰি নৰখিম ন' ডাইৰেক্ট সাজু হৈ থাকিবা। তাইক ল'ম আও যাম। হ মানে মোৰ মই মো মই একো নাই বাৰু। অ, মই ৰখি থকাটো ডাঙৰ কথা নহয় এহেতে ৰখি নাথাকিব ন'। এনেই এনে কিবা -কিবি গাই থাকিব তোমাৰ এটা য'ত মোৰ ৰখি থাকিব নোৱাৰো নহয় আমাৰ গোটেই ইমান সবা মানুহ থাকে এইবিলাকৰ দায়ী কথা সেহেটো
গম পাইছোঁ - গম পাইছোঁ।
তাকে এই সেইকাৰণে মই সোনকালে যাম দিয়া চিন্তা কৰিব নালাগে সেইটো।
উম, তাই সময়টো উলিয়া পিছে।
তাতো গৈ পেলাই বহুত গৰম হ'ব নহয়।
তাতো ভাবিছোঁ গৰমটো হ'বই কি হ'ব তাকে ভাব
বাকী দিনত যোৱাটো নকৰিলা কেলেই তোমাৰ সুবিধা হ'ল হয়।।
দিনত গ'লে মানে কি তোমাৰ তোমাৰ দিনত গ'লে মানে এই আহভৰাতিপুৱা সময়ত যে
অ',
যিবিলাক আমি -আমি মানে যিখনত যাওঁ মানে আমাৰ ৰুমলেকে কিবা এখন আমি কৰি নেযাও জানো। সেখন মানে ৰাত ৰাতিপুৱা সময়ত মানে কি একদম বাছৰ ওচলকে নাহে ৰাতিপুৱা সময়ত বাছৰ ওচলকে আহে। কিন্তু দুপৰীয়া সময়ত মানে বাছৰ ওচৰকে আহিব নিদিয়ে পুলিচ বিলাকে। তেওঁ বস্তুখিনি ললোঁ আৰ বস্তু খিনি লৈ -লৈ মানে এনে এপ - এপাক ঘূৰি যাব লগীয়া হয় যে আকৌ।
অ, সেইটো হয় বাও।
সিহতৰ মানে এপাক ঘূৰি আহ কয় যে সিহঁতে যে কৈ আগবাঢ়ি আহা। আগবাঢ়ি বস্তু গালৰ সৈতে প্ৰলম মানে কেনেকে আগবাঢ়ি মানে কেনেকে লৈ যাবা?
তাকে তম তোমাৰ লগৰজন যাব নাই এতিয়া?
তেখেত যাব বাওঁ।
তেখেতে যাব নি? তেখেতৰ কি ইমান এটা ঠিক হোৱা নাই নেকি?
নাই যাম বুলি যাম বুলিয়ে কৈছো বাৰু বলগত গলেতো ভালেই। এয়া হ'লেও মানে, হ'লেও দিনত নাই কৰা আৰু।
অকলে-লে গুচি যাবা এনেই তেখেতে থকা মেলাটো ক'ত ভাবিলে?
তাতে থাকিব।
আ আমাৰ তাতে।
উম, তোমাৰ মানে কাষৰটো।
তোমাৰ আগৰটোক
উম, মোৰ আগত হয়।
ভালে হ'ব এনে কলা নাই ফোন কৰি পেলাই দাদাক?
দুইটাই থাকো অহ কিনো দুমাহে।
দাদাক ক'লা নে নাই?
দাদাক মই কৈছিলো কৈছে আহিবা সেনকে বুলি কৈছিলে এ ই তেতিয়া কোৱা মই হলো যেতিয়া মই যেতিয়া মই মানে যাম বুলি ভাবিম তেতিয়া মানে গাড়ী হেৰীটো কৰিম তেতিয়া মই ফোন এটা কৰিম আকৌ।
আজি বা কাইলে ফোন এটা কৰিবা আজি ৰাতি কৰিবা। আ আজি ৰাতি কৰিলে ভাল হ'ব যে আমি এনেকে এনেকে গৈ আছোঁ হেৰী এইটো কি বুলি কয়? কাই কাইলে গৈ পামগে ৰাতিপুৱা এনেকে আমি দু দুটা গৈছো এইয়া এইটোতো থাকিম সেইটোতো থাকিম এই বেছিদিন নাথাকো মানে থকা নথকাতো কেইদিন থাকিবা সেইটো নহয় আৱ মুঠতে গৈ আছোঁ আৱ আৰু এটা গৈ আছে। যদি খালি হয় ক'ব? মানে যদি কাৰণ তোমাৰটোতো এনেও খালি পাবাই। তাত তা অহ কৈ থৈছা কিন্তু তোমাৰটোতো খালি পাবাই কাৰণ তোমাৰটোতো তুমি পুৰা সঠিককে কৈ থৈছা কিন্তু তাৰ ভাগৰটো তুমি সঠিককে কৈ থোৱা নাই নহয়।
অঁ তাতো নাই কোৱা সঠিককে।
উমহ তাকে উমহ।
এ মই দাদাক মানে কি মই তাৰিখটো সিদ্ধান্ত কৰা নাই ন যাম যিটো তাৰিখত। সেইকাৰণে কোৱা নাই ভালকে।
তুমি কৈ দিবা কথাটো যে এনেকে গৈ আছে নহ'বা আকৌ এইকেইদিন বেলেগ মানুহ আহি থাকিলে কাৰণ মই কৈছোঁ যে তাৰ লগতো আহিব নাহে কোনো
সঠিককে কোৱা নাই সিও কিন্তু হেৰী এইটো কি বুলি কয় তোমাৰ মানে যে সি আহিবই অহাটো সেইকাৰণে মই বস্তুখিনি থৈ গৈছোঁ মই সেইবুলি কৈছোঁ।
উম ঠিকে আছে ভালে কৰিলা।
তাকে, সেই সেই বুলি কৈ থৈছে এতিয়া বোলে বেলেগে যদি আহি পেলাই লৈ মেলি থৈ গৈছে তেতিয়া তুমি জনাই দিব লাগিব। ইউ গৈ পেলাই বিচাৰিবগে লাগিব লাগ লাগিলে এদিন তোমাৰ তাতে থাকক কথা নাই।
অঁ একো নাই একো নাই। নহয় মানে মই সঠিককে তাৰিখটো মই হেৰী কৰা নাই যে এইটো তাৰিখত যাম বুলি। সেইকাৰণে ফোন কৰিবলৈ বেয়া হৈছে। এতিয়া মই কাইলৈ যেতিয়া সঠিককে কৰি লম দে দাদা মই সঠিককে যামেই কাইলে।
তাকে সেইটো সেইটো ভাল হ'ব।
তেতিয়া ভাল হ'ব নহ'লে দাদাই ক'ব ন তুমি কালি আহিম বুলি কৈ নাহিলা। আকৌ তোমাৰ